কি এ এনেই আছো তুমি?
এ আছো বোলো।
অ তুমি তুমি অথনি মেছেজ কৰিছিলা ন? এই মই বজাৰ কৰিব গৈছিলোঁ মানে, ঘৰৰ অলপ ৰেচন আনিব গৈছিলোঁ। এই অলপ আগতে সোমাইছোহে, তুমি ক'ত এতিয়া?
ওলাইছিলো অলপ।
অ', অথনি নদী পাৰ যোৱা নাছিলা জানো?
অ', নদীৰ পা আহিলো অ'।
আহিলা নি এতিয়া আকৌ ক'লৈ ওলাই গৈছা?
ঘৰতে আছোঁ মা ঘৰৰ বাহ ওলাই গৈছো অলপ ৰাস্তাত আহিছিলো মই অলপ।
এতিয়া, এতিয়া গৰমটো কমিছে নে তেনেকুৱাই?
সেই কি ক'বা আৰু গৰতটো গৰমেই হয় গৰম এতিয়া সন্ধিয়াছে যদি গৰম অকণ অকণ ভাল টো উঠি আছে ৰাস্তাত।
তে সেই গৰমটো কমাই নাই জানা নে নাই?
উম, হম।
গৰম হৈ আছে মানে ৰাতিটোও শান্তিয়ে শুব নোৱাৰি।
এতিয়া নোৱাৰি এতিয়া শুব নোৱাৰি আৰু এই গৰম দিন কেইটাত।
উম।
আধানী কেনে ভাল নেকি?
ঠাণ্ডাৰ দিন কেইটা ভাল কিন্তু ঠাণ্ডা দিন কেইটা আকৌ উঠিব মন নাযায় নহয় লেপখন এৰি।
অ', সেইটোৱ হয়।
অ', চাপফালে আপদ।
সকলোৱে আকৌ গৰম দিন কেটা কিন্তু এটা কথা ভাল ধুনীয়াকে গেঞ্জী চেঞ্জী পিন্ধি হাফপেণ্ট এটা পিন্ধি লোৱা। তুমি আছা জেগাৰত চবে ধৰা কেমবৰ্ড খেলা কিবা খেলা ধুনীয়াকে খেলি থাকা আৰু।
এ সেইটোতো সেইটোৱে কিন্তু ধৰা ঠাণ্ডা দিন তেত দৰকাৰ হ'লে বগা হ'বা কিন্তু এই গৰম দিনটো অহ, মানে সোমাল মানে মানুহ ক'লা। আমাৰ মানে ল'ৰাবোৰৰ ক্ষেত্ৰত আকৌ বেছিকে হয় এইটো।
তোমাৰ নেটৱৰ্কটো অকমান শ্ল' মাৰিছে নেকি বাৰু?
নাই মোৰ ঠিকে আছে, মোৰ ফাইবাৰ চলি আছে-ফাইবাৰ লাগি আছে মানে।
তোমাৰ মাতটো অকমান মানে ফাটা-ভা-ভাঙা লাগিছে মোবাইলত।
অ', হ'ব পাৰে চাগে, এইটো নহয় এইটো তোমাৰ চাৰ্ভাৰটোৱেও মানে প্ৰব্লেম দি আছে বুজিছা? হেল্ল'
হেল্ল', অ' আহিছে আহিছে, এতিয়া মাত আহিছে অ'।
অ', নহয়, এইটো মানে চাৰ্ভাৰ প্ৰব্লেম দি আছে অলপ।
তোমাৰ জিঅ' চিম নেকি বাৰু?
জিঅ' নহয়, মোৰ মানে এতিয়া ধৰা মোৰ নেটৱৰ্ক অনেই নাই, মোৰ মানে ঘৰত ফাইবাৰ লগোৱা আছে যে।
অ'
ত' মই ফাইবাৰতে মানে কাম কৰোঁ, নেটৱৰ্কত মানে মই নকৰোঁৱে, নেট নচলে মানে আমাৰ ইয়াত। হেল্ল', চাহ-তাহ অ' খালোঁ, এই জাষ্ট খাইছোঁ, তুমি?
কি কৈছ-কি কৈছা?
চাহ খাই পিনি, ৰাস্তাফালে অকমান ফুৰিব আহিছোঁ।
অ', লগৰখিনিৰ লগত নে অকলে? হা হা, অকলে, অ', ঠিকেই আছে।
টীম, টীম খুলিলা?
আ হা?
দিম টিম বন্ধ কৰিলা।
জিম মই তোমাৰ মোৰ মৰ্ণিং গেপ থাকে ৰাতি চাৰ থাকে। শুনিছা নাই?
এ গ অ অ শুনি আছোঁ। এই গৰম দিনকেইটা অকণ ঘূৰিব যোৱাই ভাল ন।
গৰম দিনত ঘূৰিব যাব পাৰি তাকেতো এতিয়া ক'ত যাওঁ তাকে ভাবিছো। হেল্ল'
অ এই চিলঙলে পাৰি শ্বিলং মানত চাগৈ ঠাণ্ডা চাগৈ ন এতিয়া অকণ।
হেল্ল'
হেল্ল' শুনি আছো শুনি আছো।
চ গৰম দিনত ফুৰিব যাব লাগে ক'ত যাব ক'ত যাব লাগিব। কোন ফালে
শ্বিলং চাইডে
শ্বিলং চাইডে অ শ্বিলং চাইডে ঠান্ডা আছে বাৰু বোলে বৰষুণটো বেছি হয় বোলে খুব।
সেইটো হয় বাৰু।
সেইটো চাইডে বোলে খুব বৰষুণ বোলে।
এ সেইটো চাইডে সোমাইে ভাল গম গম পাইছে না
তাকে কোৱাচোন আইডিয়া এটা মানে জেগা আইডিয়া এটা দিয়াচোন। ক'ত যোৱাটো ভাল হ'ব এই গৰম দিনত।
এই গম এইব যত যে বৰফ চৰ পৰি থাকে তাত যালে ভাল হ'ব আমাৰ অকণ,
তেনেকুৱা জেগা ক'বাত গৈছা নেকি আগতে।
একতো আগতে যোৱা নাই বাৰু
মই এটালৈ গৈছিলো মানে তোমাৰ টাৱাং চাইডে। চিলা দব যে, চিলাটো বৰফ পৰি আছিল তেতিয়া গৈছিলো। এতিয়া ঠান্দাই অ,
চিৰাডাবত যেতিয়া গৈছিলো যে মানে ব বৰফ পৰি আছিলে সেইফালে। উ তুমি গৈছা নাই অৰুনাচল।
অ অ অ গৈছো গৈছো অৰুণাচল গৈছ ন ইটানগৰ গৈছো দানে গৈছো গৈছো,
অ অ অ ফুৰিব গৈছিলে নে কিবা কামত।
কাৰণে আমি মানো প্ৰগ্ৰেম কৰিব নোৱাৰ আৰু
আচ্ছা কি কিহৰ কিহৰ পগেম কোৱা।
হেল্ল আমি ধৰা নেকি বিহু চি মাইপুৰটো।
হেল্ল, শুনিছা।
হিল মই বহাগ মাহটো তুমি কৈছো পুৰা অ শুনিছো শুনিছো।
নহয় নহয় কি কি কিহৰ প্ৰগ্ৰেম কৰা বুলি কলা।
বিহু বিহু,
তোমাৰ মাততো আকৌ নাই আহা।
অলপ ৰখিবা দে অলপ ৰখিবা
অ ঠিক আছে।
অমা মই এইফালে যাওঁ হা হেল্ল'
অ কোৱা এতিয়া শুনি আছো হেল্ল' শুনিছা
হেল্ল'
অ', কোৱা, তোমাৰ নেটৱৰ্কটো বেয়া দি আছে।
হেল্ল', অ' কোৱা। কোৱা, শুনি আছোঁ কোৱা।
তোমালোকে এনে মানে বিহু চিহু মাৰা নামাৰা বাৰু?
হেল্ল'
হেল্ল'
হেল্ল'
শুনি আছানে বাৰু? হেল্ল'
হেল্ল'
অ', শুনিছানে?
হেল্ল'
হেল্ল'
হেল্ল'
অ', কোৱা।
তই শুনিছ নাই?
অ', শুনিছোঁ-শুনিছোঁ-শুনিছোঁ, শুনি আছোঁ।
হেল্ল'
অ', শুনি আছোঁ বোলো।
হেল্ল'
হেল্ল' নেটৱৰ্কটো প্ৰব্লেম হৈছে অ'
হেল্ল'
অ', শুনিছোঁ শুনিছোঁ, তুমি শুনা নাই নেকি মাতটো? হেল্ল' হেল্ল'
শুনিছা?
অ', শুনিছোঁ শুনিছোঁ, তুমি শুনি আছানে?
হেল্ল'